হেল্লৌ! হেল্লৌ! দাদা নমস্কাৰ কি কৰি আছে?
এয়া এনে বহি আছো। তুমি? অঁ তুমি কি কৰিছা বোলো? হেল্লৌ!
হেল্লৌ''
কি কৰি আছে আপুনি?
অঁ মই আছিলো এনেই মই আপোনাৰ মানে কথাৰ কাৰণে ফোন এটা কৰিলোঁ।
কি কথা বা?
মোৰ মানে অলপ এতিয়া মানে পইচা দৰকাৰ হৈছিলে?
অঁ!
তোৰ পাৰিব নেকি সহায় চহাই কৰিবলে পইচা পাতি কেইটামান পইচা লাগিছিল পইচা অলপ।
অঁ এনে কিমান মান লাগিছিল?
মইপম বেছি হোৱাই প্ৰথম দহ পোন্ধৰ দিলেওঁ হ'ব।
দচ পোন্ধৰ আহ- চাওঁ ৰাখোচোন মোৰ তাৰ পই পই এতিয়া মানে পইচা নাই।
হয়ঁ!
মই আকৌ তোমাক কাবাৰ তাপা আনি দিব লাগিব।
অঁ মই আপোনাক লাগিলে এমাহ বা ডেৰমাহৰ পিছত দি দিম।
অঁ এমা দেমাহ বেছি হ'ব ক কাইলে দিবা চাবা।
আপোনাক মই বিশ বিশ দিনৰ ভিতৰত দিলো হৱ নহয়।
অঁ হ'ব হ'ব।
অঁ মানে আপুনি মোক এতিয়া পইচাটো কেতিয়া দিব পাৰিব ফিক্স কথা কোৱাচোন মানে কেতিয়া দিব পাৰিব?
তুমি আবেলি মানে লৈ ল'বা মোৰ অহ।
আবেলি ন।
আবেলি-
আবেলি আপোনাক মোক অ আবেলি আপোনাক মোক কল কৰিব লাগিব। আপুনি ফিৰি থাকিব নহয় আবেলি?
অঁ ফিৰি থাকিম ফিৰি থাকিম।
অঁ তটো কি বুলি কয় কিবা আকৌ কিবা চহি তহি লাগিব নেকি?
চহী তয়ী আজিকালি মা মানে এইবিলাক- পইচা চইচা দিবলৈ হেৰি না ভয় লাগে আজিকালি। তুমি দ দলিনত চাইন কৰিব লাগিব আৰু
অ কি কৈছে
এই দলিনত চাইন কৰিব লাগিব বোলো
দদিলত চাইন কৰি দিব লাগিব ন আচ্ছা মানে মোক পইচা অলপ বেছিকে লাগিছিল কিন্তু আপোনাৰ নাই ন বেছিকে নলওঁ আপোনাৰ পৰা আৰু
অঁ
আপুনি মোক এতিয়া বেছি নালাগে আপুনি মোক টকা বিছ হাজাৰমান দিব পাৰিলে হ'ব দিয়ক
অ হ'ব হ'ব
বকী কেইটকা মেনেস কৰিম কিবা এটা কৰি
অ
আপুনি মোক এটা কাম কৰিবচোন মানে মোৰ আজি ৰাতি ৰাতি মানে পাৰিলে দিব পাৰিব মানে পেমেণ্টটো মোৰ হাতত পৰিব নেকি অন লাইন দিলেও হ'ব
অনলাইন মানে এতিয়া অনলাইন মোৰ তাত নাই কেচ কেচ পইচাই আছে
কেছ পইচা আছে ন
মোৰ তাত দহ হেজাৰহে আছে আৰু দহ হাজাৰ এটা মানে মানুহ এটাৰ পৰা মিলাব লাগিব
অ আচ্ছা আপোনাক মই এটা কাম কৰিম তেনেহলে আপোনাৰ আপোনাৰ ঘৰলে মই সন্ধিয়া চাৰেছটা সাতটা মানত যাম আপোনাক ফোন এটা কৰি আপুনি ঘৰত থাকিব নহয়
অঁ থাকিম থাকিম
বাকী এই খবৰ খাতি কওকচোন আপোনৰ
হা
বাকী খবৰ খাতি আহ অ অ বাকী পঢ়া শুনা কেনেকা চলিছে পঢ়া-শুনা এই মই মানে ময়ো যেনে তেনে আছো আৰু জানেইে আজিকালি ল'ৰা ময়ো পইচা পাতি অসুবিধা হয়েই
ফস্ক ছেভেণ্টিন অহ সেইটোৱে
পইচা পাতি বহুত দৰকাৰ হয় অ এতিয়া ডাঙৰ হৈ আহিছো যে পইচাও বেছি লাগে
অ
এতিয়া পইচা নহ'লেও আপুনি ৰখিব থাকিব নোৱাৰিব ন আপোনাক এতিয়া এটা ল'ৰা মানুহৰ হাতত এদিনত কমেও পাঁচশ টকা এটা লাগেই
লাগে অ
বহুত কাম থাকেতো এটা এতিয়া আপুনি স্কুটিখনত তেল ভৰোৱা
সেইটোয়েটো
আজিয়ে পটককে লোৱা মানে গাড়ী এখন ল'ম বুলি ভাবিলে ল'ব নোৱাৰে কাৰণ বহুত মেইনটেনেঞ্চ কৰিব লাগে মবিলৰে পৰা আদি কৰি একে গাড়ীৰ নট এটালৈকে চব বেয়াহোৱালৈকে চব
চব চব অঁ
তাকে মই ভাবিছিলো মানে প্ৰথম বিজনেছ ‌এটা আৰম্ভ কৰো বিজনেছটো আৰম্ভণি কৰি তাৰ পৰা মানে কিবা অলপ লাভ হ'ল হয়
এতিয়া তুমি মোৰ পৰা পইচাটো লৈ পেলাই বিজনেচ কৰিম বুলি ভাহিছা নেকি
কৰিম বুলি ভাবিছো মানে আপুনি যদি পাৰে পা পাৰ্টনাৰশ্বিপত কৰিম বুলি ভাবিছিলো কৰিবা নেকি হ'ব কেচ নাই আপুনি যদি কৰে
অ মই ভাবি আছিলো বিজনেছ এটা কৰিম বুলি মই ভাবি আছিলো বোলো বিজনেছ এটা কৰো নেকি
অ কৰিম আপুনি মই পাৰ্টনাৰশ্বিপত কৰিম ন বিজনেছটো
পাৰ্টনাৰশ্বিপতে কৰিব লাগিব আৰু ইমান পইচাটো নাই মই ভাবিহে আছিলো
অ' অ' মানে মই ভাবিছিলো বিচাৰিম ভাবিলো নাই আপোনাক ফোন এটা কৰো আপুনিও বিজনেছ কৰেটো।
অ'।
আপুনিটো কৰিলে ভাল হ'ব বিজনেছটো তেনে এটা কাম কৰিম ন।
কওক।
মোৰ তাৰ মানে মাটি এডখৰ আছে তেনেহলে পৰহিলে বা তাৰ পিছদিনাখন মানে মাটিতো অকন চাফা-তাফা কৰি দিম নেকি চবে মিলি।
চাফা অ'। এনে জং বেছি জং বে-বেছি জংঘল হৈ আছে নেকি মাটিটো।
কি কি কয় মাটিটো বেছি জংঘল নহয়, খালী অলপ ব বহুত দিন হেৰি কৰা নাই অকণ বন চন আছে খালী চফা কৰি দিম বাৰু, দৰকাৰ হ'লে হাজিৰা মানুহ এটা লগাই দিম।
অ'।
হাজিৰা মানুহটো লগাই চাফা কৰি দি চাফা কৰি ধ তেতিয়া আমি দুইটাই ধৰ ত' অলপ লাগি দিলো তাৰ পিছত জেগাটো ওলাই গ'ল।
অ'।
জেগাটো ওলোৱাৰ পিছত হেৰি কৰিব লাগিব নহয় তোক, বাঁহ চাহ কাটিব লাগিব নহয়।
বাঁহ চাহ কাটিব লাগিব, বাঁহ বাৰুতে আমাৰ ঘৰতে আছিলেই।
এনে আপুনি কি ভাবিছে মানে তোৰ এনেকুৱা বাঁহেৰে দিম বুলি ভাবিছে নে কিবা প মানে তলটো পকা কৰি দিম বুলি ভাবিছে।
মানে তলটো পকা কৰি ওপৰটো মানে ওপৰখিনি থেতেলা
আচ্ছা আচ্ছা তেনে সেইটো ভাবিছে ন! অ' আচ্ছা আচ্ছা হ'ব বাৰু কি নাই ঠিকেই আছে, খালি অকমান খালি অকমান খালি অলপ কষ্ট হ'ব আৰু দেই।
সেইটোৱেইটো অ' কষ্ট নকৰিলে আজিকালি একো নাইয়ে।
এইটো কষ্ট কৰিব লাগিব, কষ্ট কৰিলেহে পইচাটো পাবা। এটা কাম কৰিম পো পোৱালি এটা ৰাখি দিম নেকি?
পোৱালী, মো তেনেকুৱা চিনাকি পোৱালী নাই নহয় মোৰ।
এনেকুৱা চিনাকী পোৱালী এটা লাগিলে বিশ্বাসী পোৱালী এটা আনি ল' আনি ৰাখি ল' তাকটো তাকো মাহে মাহে ধৰ কিবা দি থাকিম আৰু পাঁচ-ছয় হেজাৰ মানকে।
অ'।
তই যিমানটো দিব পাৰ' সি যিমান দিব পাৰ' লাষ্ট আৰু।
অ'।
তাক সেনেকে দি থাকিম।
অ'।
বেয়া হ'ব নেকি? মই তাকে ভাবিলো মানে, মই বহুত কথা ভাবিলো। চবকে সুধিম বুলি ভাবিছিলোঁ নাই নাই চবৰ লগত ভাল নহ'ব। আপোনাৰ লগতে কথাটোকথা পাতি চাওঁচোন কি হয়?
অ'এনেই তুমি যোনটো ভাবিছা, এইটো কি পুহিম বুলি ভাবিছা?
মই ভাবিছিলোঁ লোকেল মুৰ্গী পুহো নে, নে গাহৰিটো আনো তুমি কোৱাচোন কোনটো বেছি ভাল হব?
আমাৰ মতেটো গাহৰিটোৱে বেছি ভাল হ'ব নেকি? উম।
আ গাহৰিটোৱে ভাবিছোঁ গাহৰিটোৱে কামোৰো দুইটাই মিলি - মিলাই -মিলি চাৰিটা - পাঁচটামান পোৱালী লৈ আহোঁ। এইটোত তো, তোলেও লৈ আহিলো, লৈ অহা নহয় লৈ অহা পিছত তোৰ ত আ অলপ চলপ পঢ়িম, পঢি লোৱা পিছত চিন্তাই নাই একো
হাঁ এই এই গাহৰিতটো এটাৰ কাৰণে আকৌ হেৰি বেয়া বৰ হেৰি কৰিব লাগে
এ অকণমান হেইটো কাৰনে ভাবিছো মই পইলা ৰাখিম বুলি, জানে?
উম।
পোৱালি ৰাখিবি ল পোৱালি ৰাখি ধৰ সি ত' সিও হেৰি কৰি পাৰিলে হ মনটেনেজ কৰিব পাৰিলে হয় দানা চানা দি টো দানা দিব পাৰিব।
অঁহ
তাৰপিছত ময়ো ডানা চানা দিলো, কেতিয়াবা ফ্ৰি হৈ তুমিও আহি দি দিলা।
অঁহ।
পিছতে এইটো সেইটোত মই, কিন্তু গাহৰিটো আমি পুহিম দেই। একে এবছৰতে বিকি কৰিম কিনো পুহিম কিন্তু।
অঁ দুই তিনিবছৰ মান
দুই দুইত নাই মিনিমাম দেৰ বছৰ পাতি পুহিম বাৰু।
উম উম।
কিবা আপুনি ইনে গাহৰিটো কি কিমানৰ ৰেঞ্জৰ আনিম বুলি ভাবিছে? কিমানৰ মানৰ ভিতৰত আনিব গাহৰি পোৱালিটো?
গাহৰিটো মানে এটাত তাত পঁচিশ টকা কৈ লয় সৰু পোৱালি।
দুহেজাৰ মান লৈ আহিব পাৰিম নি? পাৰিব নেকি ক'বাত?
দুহেজাৰ তোমাৰ জেগা এটা আছে বাৰু তে
দু হেজাৰ?
অঁ দুহেজাৰ মানত আহিব লাগে।
অ' দুহেজাৰকো হয় যদি আমি টকা দহ হজাৰ দি ধুনীয়াকৈ লৈ আহিব পাৰিম।
উম।
টকা টকা দহ হাজাৰ তোৰ গাহৰি নামত দি দিব লাগিব, গাহৰি পোৱালি কেইটা নামত আৰু বা কি দচ দচ আঠ হাজাৰ টকা তোৰ নিজৰ ফাম খন নামত খৰচ হ'বই। দানা চানা, দানাটো দানা বেগটোত কমেও টোৰ পঁচিশ মান টকা ল'বই।
ল'বই অঁ।
পঁছিশ ত্ৰিচ শ টকা ল'বই।
ল'বই অঁ, সেইটোৱেতো।
তাকে ভাবিলো আৰু হেৰি, আপুনি এইকেইদিন ঘৰত এনে ফ্ৰী ফ্ৰীয়ে আছে ন'?
এনেই আছো অঁ।
খানা চানা কিবা এটা খাব লাগিছিল।
খানা চানা এটা খাব লাগিছিল অঁ। তাকে ভাবিছো মই মনে মনে ভাবি আছো।
হয়।
তাকে ল'গ চকো পোৱা নাই। তোমালোকহু তোমালোককো বহুত দিন ল'গ পোৱা নাই।
অ' আমি এতিয়া আজিতো এনেকৈ ল'গ নাপাম চাগে, কাইলে ল'গ পালে আপোনাক মই যে খানা পেনটো উলিয়াম দিয়ক মানে মোৰ লগৰ দুটামানে খাম খাম বুলি কৈ আছে।
অ।
আপুনিতো আছেই।
হ'ব, হ'ব।
খানাটো কিন্তু ভালকে খাম দেই পইচা ভালকে টুলিম কিন্তু।
অ দুশ তিনিশ মানতকৈ।
অ তিনিশ মানে তুলিম খালি ভালকে খাম আৰু কাৰণ বহুত দিন লগ পোৱা নাই না কাকো।
অ।
ভালেই হ'ব কেছ বেয়া নহয় বাৰু।
নহয় অ।
তেনেকুৱা ভাবিছো খাই দিম বুলি তেনেকুৱা মানে কৰি মেলি আৰু।
অঁ।
কাৰণ তেনেকৈ খালে মানে ভাল লাগিব আৰু খালী বক্স চক্স ক'বাত আছে নেকি বক্স চক্স কিবা নিব লাগিব নহয়।
বক্স চক্স অ এই মই ল'ৰা এটাক সুধিব লাগিব ৰখা। সি মানে ভাড়াত দিয়ে মানে বক্স। বক্স আছে মানে ভাড়াত দিয়ে সি।
অ অ মানে কিনে ভাড়াটো কিমান মান ল'ব এতিয়া আপোনাৰ মানে আপুনি জনাক?
মই জনাটো সি পাৰডে এ দুই হেজাৰ মানকৈ লয়।
আমিতো আমি এদিনৰ কাৰণে নহয় আমাৰ চাৰি তিনি চাৰি ঘন্টাৰ কাৰণেহে টকা টকা এহেজাৰৰ ভিতৰত মেনেজ কৰিব নেকি?
টকা এহেজাৰ মানত তোমাক সুধিব লাগিব তাক ফোন এটা কৰি সুধিব লাগিব ৰখা।
আপুনি মোক ফোন এটা কৰি সুধি আজিটো কম ফ্ৰমটো জনাই দিব মোক।
অ, অ।
তেতিয়া মানে মোৰ সুবিধা হ'ব বাকী খিনি মিলাবলৈ মানে খানাটো খাম যেতিয়া বহুত ভালকে খাম ধুনীয়াকে।
অ বহুত দিনৰ মূৰত খাম ন।
বহুত দিন মুৰত খাম ন সেইটোৱে আৰু মানে কাকো বহুতদিন লগো পোৱা নাই।
উম।
এতিয়া তো তেনে আজি লগ নাপাম তেনে কাইলৈ এপাক ৰাতিপুৱা আহিব নেকি আমাৰ ইফালে?
সেইফালে এপাক তাকে ভাবিছো যাওঁ নেকি।
অ মানে ৰাতিপুৱা এপাক এফালে অহা আছিলে মোক আপুনি এটা কাম কৰিব মোক ফোন এটা কৰি ল'ব।
তুমি এক বাঢ় আগবাঢ়ি আহিবা।
মই আগবাঢ়ি লয় যাম মোৰ গাড়ীতো তেল নাই মই আজি গাড়ী তেল ভৰা়ম হে ডিলাৰ পৰা বৰ্তমান।
অ।
তাৰপিছত উম তোৰ মোৰ ডিলাৰ যোৱা কথা ডিলাৰ কলে ডিলাৰ পৰা মোক তেলটো ফ্ৰিৰি দিম বুলি কৈছে। মানে মোৰ ডিলাৰতে মোৰ নিজৰ মানুহ এটাই কাম কৰেতো। তেল ডিলাৰ পৰাই দিম বুলি যদি তাত নিদিয়ে তেতিয়াহ'লে মই তেলটো নভৰাও লৈ নিদিয়ে মই তেনেহলে তেল ডিপুতৰ তেল তেল টো ভৰাই।
উম।
তাৰপিছত ঘৰৰ পৰা আপোনাক ফোন এটা কৰি যাম আপুনি ওলাই আহিব।
আহ।
আমাৰ দুটা কাম হৈ যাব খানা খোৱা কথাটো হয় যাব। আৰু আমাৰ বিজনেছৰ কথাটো হৈ যাব। বাকী হেৰি কৰিব লাগিব অলপ লাগিব লাগিব কষ্ট হব আৰু।
অ কষ্ট হ'ব অকমান অ কুও উ, উপ উ উ উপায় নাই আৰু কষ্ট অকন কৰিবই লাগিব।
গছবোৰে অ অকন কষ্ট কৰিবই লাগিব কাৰণ কিয় জানে কিবা এটা পাব কাৰণে কিবা এটা কৰিবই লাগিব।
কৰিবই লাগিব অ অ অ।
এ একো নাই একণো কষ্ট কৰি দিম খালি দুইটাই অকণ লাগি দিম আৰু ভালকে।
অ অ হ'ব।
কেতিয়াবা যদি মই থাকো কতিয়াবা আপুনি থাকিব কেতিয়া আপুনি নাথাকিলে মই থাকিম।
অঁ হ'ব।
উমহ, বাকী এতিয়া কি কিবা-কিব কিবা-কিবি খালে নে নাই?
মানে ভাত খালোঁ।
হা হা।
ভাত খালো আৰু চিকেন পকঢ়া খালোগৈ।
অ ক'ত চিকেন পকঢ়া খালেগে টাও এই টাউনৰফালে গৈছিলি যে ন।
টাউনৰ ফালে গৈছিলো এপাক তাত খাই আহিলো গৈ।
এ হুম্ আচ্ছা আচ্ছা, তাকে চিকেন পকঢ়া মানে আপুনি ফাষ্টফুড খাই ভাল পায় ন আপুনি।
ফাষ্টফুড খাই অলপ ভালেই পাওঁ কি তুমি খোৱাবা নেকি?
নহয় নহয় মানে সুধিলো যদি খায় মই আপোনাক কাইলৈ পৰহিলৈ লগ পালে খোৱাই দিম দিয়ক।
অ অ।
আৰু আপু আপুনি ধৰক কিবা এটা মিলালে মইয়ো কিবা এটা মিলাই দুইটাই মিলাইমিলি খাই দিম আৰু
অ হ'ব।
উমহ বাকী আপোনাৰ লগৰ-চগৰ কোনোবা আছে নেকি মানে আমাৰ লগৰ মিলা ধৰা তাকো লগত বিজনেচটো ল'ব পৰা।
তেনেকুৱা পোৱালি নাই নহয় এনেকা আজি আ আ আজিকালি চব নি নিজে নিজে মানে ভাগ- ভাগ হৈ গৈছে পোৱালিবিলাক।
অ আচ্ছা আচ্ছা এইটো হয় মানে এনেকা সুধিব চোন য সুধিব যদি পাই মানে মোক জনাব দুটা তিনিটাই মিলি কৰিলে বেছি ভাল হ'ব।
অ অ, সেইটোৱেটো।
উমহ মানে কিয় ভাল হ'ব কি মানে মানে কেচটো এতিয়া এনেকুৱা হ'ল হে হে আমাৰ দুটাই কৰিলে এতিয়া আমাৰ দুটাই কৰিলেও ভাল হব কিন্তু মানে অকণমান পইচাটো বেছি লাগিব দে।
বেছি বেছি লাগিব অ অ।
তিনিটামান কৰি দিম তিনিটামানে কৰিলে তেতিয়া ধুনীয়া হৈ যাব ধুনীয়া আৰু
অঁ অ।
উম হু, বাকী আপোনালোকৰ ঘৰৰ ফালে পানী-চানী হৈছে নেকি।
পানী-চানী অলপ বাঢ়িছিলে এতিয়া কমিছে অকমান।
ঠি টু টাকি টাকি, তাকেই এইবাৰ দেশত বহুত পানী পানী হৈছে দেই চবতে। অ অৰুণাচলৰ ফালে কেন পানী হৈছে?